হেল্ল' অঁ কোৱা হেই ভালে আছো তুমি?
অঁ ভালে ভালে জিম গৈ আছ নে নাই।
অঁ জিম গৈছোঁ গৈছোঁ। তুমি?
গৈ আছো গৈ আছো, কি কৰিলা? মানে কি কেনেকুৱা ৱৰ্কআউট কেনেকুৱা কৰি আছা এতিয়া?
বৰগতটো‌ মোৰ সেনেকা অলপ চেঞ্জ হৈছে বাৰু। তোমালোকে দেখাই নাপাওঁ জিমত।
অ', মোৰ এই টাইমিং টো এই এঘাৰটা মানতহে যাওঁ মই, চাৰে দচটা এঘাৰটা, তুমি কেইটাত যা?
মই তোমাৰ ম'ৰটো ইভিনিং যোৱা যায়।
অ', আচ্ছা আচছা ইভিনিং এই মই মই যে, তোমাৰ এই মানে প্ৰত্যেক এ মানে চ'ব মাচাল যে দুবাৰকে অ', সপ্তাহত কৰোঁ, তুমি কেনে সেইটোৱে কৰি আছা নে বেলেগ কিবা?
মোৰতো বেলেগ অলপ, মোৰটো মানে তোমাৰ মোৰ মানে ট্ৰেইনাৰে বেলেগ কে দিছে ত ডেইলি মানে এটা এটা মাছল দিছে তু মানে তোমাৰ হয়টো ধৰা সোমবাৰে লেগ। মঙলবাৰে চেষ্ট আহ, বুধ অঁ ভৰি ভৰি সেইটোৱে।
অঁ।
এইটো লেগৰ দিছে লেগ, লেগ মঙলবাৰে ছে, বুধবাৰে বেক। আহ, বৃহস্পতিবাৰে তোমাৰ চল্ডাৰ, শুক্ৰবাৰে শুক্ৰবাৰে কি আছিল অ শুক্ৰবাৰে আৰু লেগ। শনিবাৰে আৰমচ, তোমাৰ কেনেকুৱা
মোৰতো হ'ল সোমবাৰে তোমাৰ এ অ সোমবাৰে তোমাৰ মোৰ বেক আৰু বাইচেপ। তাৰপিছত মঙলবাৰে হ'ল লেগ আৰু চ'ল্ডাৰ। আৰু বুধবাৰে হ'ল কি অ বুধবাৰে হ'ল তোমাৰ চেষ্ট আৰু টাইচেপ। তাৰপিছত আকৌ বাকী বাকী তিনদিন আকৌ এইকেইটাই ৰিপিট কৰা।
আচ্ছা কি কি মাৰা তুমি তাতে এক্সাচাইজত
হয়, এক্সাৰচাইজত তোমাৰ এ সোমবাৰে বেক আৰু বাইচেপত বেকত এই লেত পুল ডাউন। লেত পুল ডাউন মাৰিলো, তাৰ পাছত তোমাৰ এ কেবেল ৰ
অ আৰু
এ ৰিভাৰ্চ ৰিভাৰ্ছ লেট পুল ডাউন।
অ তাৰপিছত
আৰু তাৰপিছত টিবাৰ ৰৌ, সেইকেইটা বেকৰ কাৰণে অ'।
আৰু বাইচেপৰ কাৰণে
বাইচেপৰ কাৰণে, হেমাৰ কাৰ্ল বাইচেপ কাৰ্ল। সেইখিনি, অ তুমি কি কি মাৰা এই এ কি বেকত
মোৰ বেকত তোমাৰ তোমাৰ একে মানে ক'ব গ'লে মোৰ ষ্টাৰ্টিং হয়, তোমাৰ এইটো এইটো। লেট পুল ডাউন তাৰপিছত তাৰপিছত ৰিভাৰ্চ লেট পুল ডাউন তাৰপিছত তোমাৰ অ মিত বেক ৰ'।
উম।
তাৰপিছত তোমাৰ এইটো তাৰপিছত কেবল ৰ'। তাৰপিছত আৰু তোমাৰ নেক্স তোমাৰ সেই হয়, কি বুলি কয় অ'। টি বাৰ ৰ'। তাৰপাছত হাইপাৰ এক্সটেনচন। তাৰপিছত তোমাৰ হাইপাৰ এক্সটেনচনৰ পিছত তোমাৰ দেডলিফট।
অ' বেছি হোৱা নাই নে তোমাৰ চাৰিটা পাঁচটা মাৰি উম মানে এক্সাৰচাইজ কৰিলে হয়, তোমাৰ বেছি হৈছে দেখোন।
মানে তোমাৰ নহয় মই মানে তুমিটো দুটা দুটা এক্সাৰচাইজ কৰা ন' মানে এদিন বেক আৰু সেইকাৰণে মই তোমাৰ এটাই কৰিছো বেক কৰিলে বেকে কৰো সেনেকে একদিনে কৰো ন সপ্তাহত তই এনেকে পাঁচটা মান কৰিলে একো নহয় বৰ্তমান সময়ত জিম টিম যাব লাগে অলপ মানে গাটো সুস্থ হৈ থাকে ন
উম উম সুস্থ হৈ থাকে উম আৰু মাৰ্চল মাৰ্চো বাঢ়ে বা এনেই তোমাৰ কি অলপ বয়স হোৱাৰ পাছত এ হাড়দি জোৰ কমি যায় ন আৰু তোমাৰ মাংসও কমি কমি আহি থাকে ত সেইটোয়ে অকমান উম
আৰু তোমাৰ এইটো তোমাৰ, তুমি যিমান যি হলেও তুমি ডাইট কি লোৱা তুমি, কিনে?
অ', ডাইত তোমাৰ, মই তেল-চেল কমাই দিছোঁ আৰু।
উ
তেল-চেল খোৱা কমাই দিছোঁ। ত' তাৰপিছত প্ৰটিন, প্ৰটিন বঢ়াই দিছোঁ, প্ৰটিন খোৱা। তাৰ পাছত ভাত কমকে খাওঁ। ৰুটি চুটিও কমকে খাওঁ, বাহিৰা খানাও কমাইছোঁ। হ'লেও আছে আৰু অলপ-অলপ।
অ'।
আৰু ক্ৰিয়েটিন ৱেব, ৱে পাউদাৰ এইবোৰ লোৱা যায়।
আচ্ছা, তুমি মানে এইটো ৱেট কমাব কাৰণে জিম চাই আছা?
অ', ৱেইট কমোৱাৰ কাৰণে, আৰু লগতে মাছলো অকণমান বঢ়াৰ কাৰণে।
অ'।
তুমি, তোমাৰ কি এতিয়া ডায়েট?
মোৰতো তোমাৰ এনেকা কণী, ব্ৰেড। অ', তাৰপিছত পিনাট বাটাৰ, তাৰপিছত তোমাৰ প্ৰটিন বুলি কলে, মই তোমাৰ মানে পাউডাৰটো লোৱা নাই বৰ্তমান।
হা, হা।
এইটো, তাৰপিছত তোমাৰ এনেকা চয়াবিন তাৰপিছত পনীৰ এনেকা খাই থাকোঁ, কিবা-কিবি, গাখীৰ।
ক্ৰিয়েটিন, ক্ৰিয়েটিন।
ক্ৰিয়েটিন ললোঁ, খতম হৈছে, ল'ব লাগিব ৰবা এটা আৰু।
ভালে-ভালে, প্ৰটিন তোমাৰ
তোমাৰ মানে বডি ৱেট ডাবল লাগে নহয় তোমাৰ, ওৱান টুৱেণ্টি গ্ৰাম হৈ যায়, মিলা-মিলি কৰিলে।
আচ্ছা, উম, হুম।
মানে আমাৰ বডি ৱেটত ডাবল লাগে।
মাত নাহা হ'ল দেখোন।